অঁ কি কৰিছে
এয়া আছো তই কি কৰি আছ
মই এনে আছো অঁ সুম আৰু বিচনা চিচনা পাৰি লৈছো
অঁ ভাত খোৱা বোৱা হ'ল আৰু
অঁ ভাত খালোঁ খালোঁ
অঁ ভাত খালো
অঁ কি কৰি আছে
ভাত খাই অকণ ভাগৰ লাগিছে ৰ আজি হেৰি যে এ দিনত আজি অলপ তামোল পুলি অলপ ৰুলো
অঁ এ বৰষুণৰ দিন নহয় এতিয়া ৰুলে ভাল হ'ব দিয়ক
অঁ হা তামোল পুলি অলপ ৰুলো তাকে তামোল পুলি অলপ ৰুলো আজি পোন্ধৰটামান তামোল পুলি ৰুলো তাৰপিছত আকৌ পাণ পাঁচ জোপা মান ৰুলো
অঁ আপোনালোকৰ সেইফালে মানে বান্দৰ চান্দৰ আছে নে বাৰু এইবোলে তামোল তামোলতটো এনেও বান্দৰ নেখায় বাৰু
তামল বান্ধৰ নাখায় কেৰ্কেটুৱা আছে কিন্তু আৰু আগ আমুল বিলাক বোৱা হৈছে যে সেইকাৰণে সৰু সৰু পুলি কেইটামান ৰুইছো
অঁ
তামোল পুলি অলপ ৰুলো মানে কি সৰু সৰু পুলি পচাইছিলো পচোৱাৰ পিছত পুলি খিনি হৈছে যে হোৱাৰ পিছত সেইকাৰণে ৰুই দিছো এতিয়া
অঁ ভালে কৰিছে দিয়ক মই সেয়া অঁ
উ তই কি কৰিলি দিনত আজি
মই দিনত মোৰ দিনত এজনী সেই হস্পিটেল নিলো তাৰাপা আকৌ সেয়াৰ পৰা আহি লৈ আকৌ এবাৰ জাৰিবলৈ লৈ গৈছো মহ হৈছে নেকি
অঁ
তাৰপিছত সেয়া আহি পেলাই কামেই মানে তাইৰ লগত ঘূৰাই লৈ ফোওঁতেই মোৰ আজি একেবাৰে
দিনটো সময় নাই
সময় নাইকিয়া হৈছে। তাৰপিছত আকৌ, ঐ', এইবিলাক এ', জিকা-চিকা সূপা, এয়া গছ চোপা চাই চোন হেৰি', লাগিছে নেকি লাগি আছিল যে বোৱা হৈছে নেকি?
অহ',
হা', হেৰি কৰিছো যে',
উম',
এনে তিতা কেৰেলা লাগিছে, সেয়া কেইটামান ছিগি আনি থৈছো, থৈ দিচোন কাইলৈহে ভাজিম আৰু বোলো। আজি নাভাজিলোঁ।
মই', আকৌ সেই তামোল পুলি লগালো, আকৌ আগ চাইডে, উম', আগচাইডে হেৰিডোখৰত চাফা কৰিলো। চাফা কৰি লৈ পেলাই এইয়া লৰা, মই, চাফা কৰিছো আৰু চফ কিবাকৰি ফুল, ফুল অলপ লগাম বোলো, ফুল এই আমাৰ ল'ৰাই আকৌ সৰু-সুৰাকে নাৰ্চাৰীৰ নিচিনাকে হেৰি এখন বনাইছিল ন', বাগান এখন।
অহ', -অহ', -অহ',
নাৰ্চাৰীত যেনেকে ফুল লগাই, তেনেকে সি ঔৰপৰা-টৰপৰা ফুলত আনি আনি-আনি এনেকে কৰা পলিউচনত বান্ধি-বান্ধি, ধুনীয়াকে-ধুনীয়াকে ফুল লগাইছে। ফুল-খিনি চিনি হৈছে দেই ধুনীয়াকে। হ'ল।
অ', এ', আপোনালোকৰ সেয়াচোন অ', তেনেকে নাৰ্চাৰী এখন, খুলি পেলাই অ', হেৰি বেচিবও পাৰেচোন। এইয়া আপোনালোকৰ ইমান ধুনীয়া ৰাস্তা কাষতে হেৰি সৰু লাইনৰ কাষত ঘৰ ধুনীয়াকৈ বেচিলে বেচা যাব নহয়।
পাই ল'ৰাযে এতিয়া
অ',
উম', হে', ল'ৰা বুলো এতিয়া সময়ে নাই যে সময়ে নিমিলে। এতিয়া ফুল খিনি সেইশুপা লগাবলৈ, সময় এৰা গোবৰ-চোবৰ হেৰি কৰিব লাগিব। মোৰ আকৌ কাপোৰৰ কাম থাকে, সেইবিলাক কৰিব সময় নাতে। এতিয়া ল'ৰাই কিমান কৰিব অকলে-অকলে। কিন্তু ফুল খিনি ঘৰতে লগাব। হৈছে আৰু। ঘৰতে লগাইছে আকৌ। দুই এঘতকো দিছে।
অ' এনে তেনেকে যদি সি যদি এনেকে অলপমান মানে কৰি-কৰি থৈ দিয়ে নহয় ই আপোনালোকৰ উ, মানে ৰাস্তা লগত এনেকে থৈ দিলে গাড়ী ৰখাই ৰখা মানুহ বিলাকে নিব নহয় হয়।
তাকে ভাবি আছো এইটো জবাব ফুল যে বগা-বগা জ বা ফুলজোপা যে?
আহ,
হে আগে পাঁচট মান পুলি হ'ল একে ধুনীয়া ধুনীয়াকে শিপা-শিপাকে ধুনীয়া একে লহ পহকে হৈ গৈছে একেবাৰে। হেৰিতে পলিথিতে তাৰপিছত ৰঙা ৰং হেৰি যে এইটো এক একেলগে থোবা হয় যে এইটো ফুলটোৰ নাম কি আছিলে মই পাহৰি গলো ফুলটোৰ নাম?
জবা-জবাব নহয়,
নহয় এইটো ৰঙা এথোপা হৈ যায় একেলগেতে,
অ' জানিছো মই নামটো নাজানো।
আ, কাগজ ফুলনি নিচিনা নেকি?
অ' বগেন ভেলিয়া নেকি?
বগেম ভেলিয়ো নহয়, বাগেন ভেলিয়াটো পুলিটো লগাইছেহে এইটো হোৱা নাই এতিয়াও।
আহ,
বগেনভেলিয়া পুলি এটাও লগাইছে।
অ',
উম, বগেনভেলিয়া পুলিটো হোৱা নাই। কিন্তু এনে পুলিতটো মানে ডাঙৰ হোৱা নাই এনে হেই হৈছে কু কুহটো অকণমান মাৰিছে হবগৈ মানে বগেনভেলীয়াতো দেই। উম, মানে সি সেইটো বেছি দিন হোৱা নাই লগাই হে মানে। এ-এ-এ এইবাৰে লগাইছে। এইদিনাখনহে লগাইছে বেছি দি হোৱা নাই আৰু। বগেন ডালি আনি পেলাই লগাইছে। আহ, ধুনীয়াকে হৈ হৈছে আৰু তাৰ হাতত আহ, তাৰ-তাৰ হাতত আকৌ ধুনীয়াকে সেই বস্তু বিলাক হয় আৰু সি ৰোৱা কেপাচিতিটো জানাই মানে সি ৰুই-ৰুই, অভ্যাস হৈ গল তাৰ। অ' তেনেকে মানে কি অকল জবাব ফুলে নহয় এইেইটো-সেইটো হে এই ডাঙৰ ডাঙৰ জোহা ফুল টো আৰু ইয়াতো তগৰ ফুলৰ পুলি হৈছে। ছে,
অ '
অ এইবিলাক ফুল ধেই ফুল হৈছে মানে।
অ কি এলাহ নকৰে যে আৰু ন।
কৰে নকৰে উ একেবাৰে সি এনে থকা সময়কণ সেয়া গোবৰ চোবৰ সানি। সাৰ চাৰ দি একেবাৰে পোৱা। ফুল পুলি লগাই থাকে।
ভালে কৰিছে সি এতিয়া এলাহ নকৰে। ত আমি মা মানে মাইকী মানুহ হৈ আমাৰ এলাহ হয়নে? ফুলৰ পতি অ '
এলাহ মানে কি ময়ো কো তাৰ লগতে সহায়। সি সিও। ময়ো কৰো আৰু দুইটাই সমানে কৰো। অকল সি অকলে মানে হেৰি নকৰে। গোবৰ চোবৰ খিনি মই ভৰাই ভৰাই দিওঁ। সি ৰুই যায় তেনেকে। উ তেনেকে ভাবিছিলো এবাৰ মাজতে দুইটাই এ জেগাতো কমো আমাৰ ইয়াত থব নোৱাৰি যে। যে জেগাাতো নাই।
অ - অ আপোনালোক আগত মানে চোতালখন সৰু সুৰা হয়।
চোতাল ডাঙৰে।
ডাঙৰে।
আমাৰ চোতাল ডাঙৰ আমাৰ চোতাল সৰু নহয়। আমাৰ চোতাল ডাঙৰ মানে কি গৰু ছাগলী। ছাগলী বহুত যে আমৰ গৰু- ছাগলী।
সেয়া গৰু ছাগলী থাকিলে নোৱাৰে হয়।
বেয়ন দিব লাগিব গৰু ছাগলী সৰহ আমাৰ, আমাৰ মানে আমাৰ ককাই ভাই দুজন একেলগে থাকো যে।
অ '
দুই ঘৰে গৰু আছে, ত মানে আমাৰ মালিক ডাঙৰটো ঘৰৰো গৰু আছে। আমাৰও গৰু আছে ছাগলীও আছে। তাহাৰৰ তাহাতো ছাগল গৰু চাৰি পাঁচটা আমাৰ আৰু গৰু ছয় সাতটা মান হব। আমাৰ ছাগলী পাঁচ ছটা তাহাঁতও ছাগলী এনেকে। সাতটা আনটা মান হ'ব।
অ' অ' সেইটো কাৰণে ৰাখিবলৈ নোৱাই মানে।
ৰখীয়া লাগিব মানে একেবাৰে। নহলে উ ফুল।
চব খাই কৰি শেষ
শেষ কৰে উম
অঁ
সেইকাৰণে মানে মানুহ লাগিবই আৰু ফুল ৰখিবলৈ গৰু ছাগলী
এনে ধুনীয়াকে বেচ তাইৰ হৈছে নে ৰাস্ত ঘাট ত আমি এতিয়া ফালে গ'লে নাৰ্চাৰীবিলাক দেখি যাওঁ যে মানুহে একে গাড়ী ৰখাই ৰখাই লৈ যায় হয়
অ অ
কিনি পেলাই ভাল ফল দেখিলেতো মানুহে নিব হয়
অ অ ফুল লগালে সেইটোৱে হয় ফুল লগালে ভাল অৱশ্যে ফুল থাকিলেও ভাল লাগে ঘৰখনত
অঁ মই হে ৰুব লাগিব আনি আৰু আমাৰ বোলো ঘৰত টো ভালকে হলে গৈহে মই একে সজাম আৰু ফুল চুল আনি তেতিয়া ইমান কৰিব পাৰা নাই যে
অ তাত আকৌ ঘৰটো
হা
ঘৰতো হোৱা নাই এতিয়াও
অ নাই হোৱা যে
ঘৰতো একে সম অ সম্পূৰ্ণ হলে সেয়া নহলে আক এতিয়া ৰুব আকৌ হেৰি হ'ব এ বস্তু আনিলে আকৌ ধৰি ল হয় গাড়ী চাই সোমাই আকৌ ভাঙা চিঙা কাটা চিগাহে যাব
উম
সেইটো কাৰণ পিছত আৰু বোলো একে যাই হৈ লক
উম আমাৰ সেই পিছতে তামোল পুলি লগাইছো পিছ ফালে জেগা ঢেৰ আছে আমাৰ জেগা বহুত আছে মানে পিছে ফুল ফুল
পিছফালৰ ধেৰ জেগা আছে ন তাৰপৰা বান্দৰ আপোনালোকৰ এইফালে আছে নহয়
বান্দ বহুত বান্দ এক মানে অ অসংখ্য্ বান্দ
অ আগতে যাওঁতে এবাৰ যে ইমান বান্দৰ
অ বান্দৰ বহুত এতিয়া এই ৰাতিও বান্দৰ থাকে ধম ধমাই আছে অলপ আগত টিঙৰ ওপৰত
অ টিঙত ধম ধমাই থাকে ন টিঙংকে ফুটা উলিয়াই দিয়ে
ফুটা ওলালে টিং চব ফুটা আমাৰ এতিয়া বৰষুণ পৰে ৰুমতো কেতিয়াবা বেছিকে দপদপাই বৰষুণ পৰিলে আমাৰ ৰুমত বষণ পৰে
অ আমাৰ সেয়া এতিয়া ওৱা তাতো এক মানে উ টিঙে অ কি বান্দৰে টিঙ ফুটালে গৈছো কালি একে বৌষণ
অ তাততো বান্দটো কম আমাৰ এয়া নিচি না নহয় দুটা এটা আহে কিন্তু আমাৰ ইয়াত বহুত বান্দ আমাৰ ইয়াতো একোৱয়ে নাথাকে পাচলি সাৰথি পাই একো বস্তুৱে নাথাকে
একো কৰিবই নোৱাই চাগে আ
একো কৰিব নোৱাৰি একোৱে খাব নোৱাৰো কৰি পেলাই কোমোৰা এজোপা লাগিছে কোমোৰা জোপা একে কলিতে এতিয়া খাইছেহি কোমৰাজোপা আহি পেলাই
আহ
এইমাত্ৰ খেদি আহিছোহে মই বান্দ ইমান বান্দ মানে কি চাৰি পাঁচটা বান্দ একেলগে আহি এক ধম ধমাই টিঙত এয়া কোমোৰাজোপাও খাই আছেহি
আহ
দিনত খেদি থাকো যে ৰাতি আহে খাই দিয়েহি
অ তেতিয়া জেগা থাকিলেও একো কৰি খাব নোৱাৰে বান্দ পা
অ নহ'লে চাৰিটা বজাতে আহিব চাৰিটা বজাতে আহি খাবহি
আহ
উম সে তেনেকেই বান্দৰ পৰা একোৱয়ে কৰিব খাব ন ৱা
উম হয় দিয়ক আমাৰ এফালে ধৰি লও ইমান নাই আমাৰ তেওঁ কৰিব পাৰিছো আমাৰ ইয়াতো চাগে এসময়ত হ'বগৈ আৰু
পাচলি দাম যি বস্তু এটা ঘৰত কৰি আৰু যি সাৰ দিয়া পাচলি এই ঘৰত কিবা এটা খাবলৈ মন যায় ন এয়া খাবলৈ নোৱাৰি ঘৰত কৰি পেলাই
অ দে নোৱাৰিব ৰ খাবলৈ এতিয়াাহে বান্দৰ থাকিলে মুঠতে নোৱাই আৰু
উম
একোৱে নাথাকে আকৌ আমাৰো ৰাইডিঙ এফালে সেইফালেও একেবাৰে বান্দৰ পৰা একো এটা কৰিব নোৱাৰে
উম সে খাবলৈ নোৱাৰি আৰু
উম জেগা থাকিলেও নাই সিহঁতৰ ও উম সিহতৰ এইফালে আগতে ধেই শাক পাচলি হয় এতিয়া বান্দৰ বহুত হ'ল যে নহোৱা হলা
বান্দৰ হলে একো বস্তুৱয়ে নাথাকে চব খাই
অ হ'ব দিয়ক ন
উম উম হ'ব দে
আহ